হেল্ল'? অ'।
কোন নো? হেল্ল'? অ' কোনে কৈছে?
মই মুন্মিয়ে কৈছিলোঁ। মুন্মিক ফোন কৰা বুলি ভাবিছিলোঁ।
অ' মোৰ তাতে লাগিলে।
অ' ভালে আছোঁ। মই ভাবিলোঁ তাইক মানে মই অকমান আগতে হেৰি নাম্বাৰটোত ফোন কৰিছিলোঁ। তাইৰ এই আচল নাম্বাৰ টোত তাই কৈছে ফোন কৰা, মই আছোঁ। তাৰপিছত ভাবিলোঁ ফোন তো ইমান দেৰি উঠোৱা নাই যে, মেছেজো দি আছোঁ ইফালে। আপোনাৰ মাতো চিনি পোৱা নাছি ছিলোঁ মই।
অঁ!
কি কৰি আছে এতিয়া?
এয়া ভাত - পানী খাই বৈ লৈ। খোজ কাঢ়ি আছোঁ অলপমান। ঘৰ ভিতৰতে, তুমি খালা?
মই চালোঁ। আজি মঙ্গলবাৰে মই দিনটো নাখাওঁ। খাওঁ মানে ব্ৰতত থাকোঁ। এতিয়া খালো আৰু খাই এতিয়া
অঁ!
এই ঘৰত।
অ'! আহিম বোলে কৈছে তাই নাইট হৈ আছে বোলে।
অ'! নাইট কৰি যাব।
উম! উম! উ! নাই তাৰপা ওলাই আহিব। হা
পৰহি তাইৰ জন্মদিন। অ'! পাতিব লাগিব পাৰ্টি।
অঁ!
এহে! হে! কেনেকে ফোনটো লাগি গ'ল মই গমে পোৱা পোৱা নাই পিছে।
দিয়া মোৰ নম্বৰটো কেনেকে লাগিল ন'।
ত' তাকেইতো তাইৰ কোনটো নম্বাৰ এ বা কৰিব দিছিলে! মোক তাই ইফালে চাগে ফোন কৰি আছে, কিয় মোক, মোক ৰৈ আছে চাগে তাই। ফোন কৰিবলে তাই মোক কৈছে, ফোন কৰাই? দিয়া বুলি কৈছিলে। এতিয়া মই বোলো ফোনটো লগালোঁ মাততো বেলেগ-বেলেগ লাগিছে।
অ'! উম, বেয়া! অ'! আছোঁ দিয়া। ভাত খাই বৈ উঠিলা?
অ'! খালোঁ, কি খালে আপুনি? নালগে।
আমিও ভাত খালে, মাছ বনালোঁ। আমাৰ হেৰি ভন্টি আহিছে নহয়।
অ'! তাই আহিছে ন'। অ'! গম পাইছোঁ গম পাইছোঁ কৈছে। উ তাইৰ আকৌ পৰহীৰ পৰা নাইত নেকি
অ
অ কৈছে মোক উম সেইকাৰণে বাৰ্থডেটো এদিন আগতে প পাতিব লগা হ'ল ঠিকে আছে মই সদিনাখন হেৰি কিবা এই যে চ থাকে যে। আপোনাৰ মাতো শুনিছোয়ে মই তাতে এই কিবা বানন শুদ্ধ কৰি দিব লাগে যে
আহ অ
আপোনাৰ মাততটো মই শুনিছো আপুনি কুমৰ কথা কৈ আছিল। মই গম পাইছোতো আপুনি হব।
অ দে
ঠিক আছে বাৰু দিয়ক হব উম উম উম ঠিক আছে উ